এ আছো তই কি ক এয়া দেখৰ আৰু কিবা কিবি আহি আছে।
কি?
আহ ল কি কয় লেখা কিবা কিবা আহি আছে।
উ স্কিপ মাৰ কৰি কৰি দিবি।
ফোন কৰিলে চাবা নৰি।
অ' ফোন কৰিলে চাব নোজ কাটি যাব।
উম। কি কয় তই কি প পইচা কামি আছ তেনেহ'লে।
এ অলপ চলপ। তইয়ো ভাবি এইবাৰ। মই পাহৰি গৈছিলো, হা
ইফাৰ কেনক পাম।
াস্ কৰি থাকবি না। অ' তিনৰ পৰা চাৰিদিন পিছত ভেৰিফাই হব। পিছত পালি। এতিয়া মানে লগে লগে পাৱা বস্তু নহয় না আৰু দোৰি থাকিলে পাবি সেনেকে আৰু। লং টাইমছ।
উম
আমাৰ গাঁৱত বহুতে কৰিছে। আৰু কাক কাকবা দিবি একদিবি ফোন কৰ পাবি। ভাইটিক দিবি। ভাইটি আৰু তয়ে কথা পাতবা পাবি হিও পইছা কামাব।
অ' এতিয়া দিয়া তাওটো নাজানোঁ নহয় কেঙকেবা দিব লাগে।
কেঙকে কি এপটা ডাউনলোড দি সেইটো মেছেজ দিলে হল।
লিংটাৰ মোৰ লিং টা দিম সিয়াক।
এতিয়া ৰেফাৰ নহয় না ডাইৰেক্ট প্লে' ষ্টৰৰ পৰা।
অ' প্লেস্তোৰ পৰা পৰা ডাউনলোড।
অহ
মই ফোন কৰিম।
অ' ফোন কৰিবা নালাগে সি জেংকে মই টোক দি দিছিলোঁ।
উম
ডাব্লু বিট।
অহ
সেনেকেই তাকো দিবা দিবি। আৰু কিবা কৈ আজি আহা নাই। হেল্লো
অ'।
স্কুলত অহা নাই আজি।
নাই।
কিয়?
নেগেলো আৰু যামৰ। দুই তাৰিখৰ পৰা ইণ্টাৰভিউ ন?
দুই তাৰিখ।
অহ
এই অক্টোবৰত। এই এটা ভিডিঅ ওলাইছে মামাৰ, সেইটো আগৰ নেকি? কি হেই আগৰ হেন লাগছে মোক।
আগতটা তিন তাৰিখেহে আছিল।
এ সেই দুই তিন তাৰিখে সেনেকাই, সি আৰু ইমান জানে নি। বৰিং লাগে সি সি এটা ভিডিঅ' চাই ক'মেন গালি দি আছে বুলি চোন। ছোবে, মই এইবিলাক নকৰো, সেনেকা ভিডিঅ'তটো কোনো দিয়াই নাই এইকেইদিনত। দিলেটো সেই নিউজতো দিলোহ‌ই না সেনেকে আৰু যে সেনেকে কৈছে কি কয় এই এডি আৰ কথা কৈছে এডিয়াৰ এখন ওলাই নাই সি ভিডিঅটোত কৈছে নাই এডিয়াৰ কথা।
অ' ছেপ্টেম্বৰত হব।
অ' এডিয়াৰ হে পিছত হৈছিল। এই চৌবিশত তেতিয়া ক'ৰ ভিডিঅ' মানে লাইক পাবা কাৰণে কি কি কৰে। লেবেল দি চব উল্টা পাল্টা।
হয় মই ৰাতি ভিডি'অ এটা এই লিখি লিখি বিচ টা ঠিক কৰিম। তাৰ পিছত কি চকলালে, তুমি জানা।
কিয় চাবমিট মাৰিবি, আৰু আহিব পিছত।
লিখিয়ে থাকিম খালি।
অ' অডি'অ শুনবি লিখিবি সেই তাকেটো সেইটোয়ে তোমাৰ সইটোয়ে কাম।
আজি বিশটা লেখাৰ পিছত কি পইচা পাম নেকি?
বিছটাৰ লেখা পাবি, আজি নাপাৱ। বিছটাৰ এ নব্বৈ টকা মান পাবি। যদি শুদ্ধ কৰিবি পুৰা ভুল হলে কিন্তু নাপাৱ, ভুল হলে ৰিজেক্ট মাৰি দিব।
হঁ কিয়। আহ
উম
তাৰপিছত এ তাৰপিছত আহ বানান গিলা শুদ্ধ হ'ব লাগিব।
আহ মানং গা যি কয় একদখিতে লিখছি। দেই ইমান দান নহয়তো কৰি থাকিবি ন।
তই লাভাৰক দিবি ভাল হ'ব, দুইজনে কথা পাতবা।
উম
উ এটোু ইিল আমিও পাম কিন্তু সিলা আৰু কি কথাগিলা।
পাবি
উম আমাৰ এনেকে যেনে অডি'অ সনে আহি আছে
অ'
তোহাৰ যদি কথা পাতে আমিও পাম বেলেগ কথা নাপাত।
আহ। সেইটো দে কবাত ত ফোনত হহি লাগিম আমি। অ' মইটি চনত যাব ভ ক'ত থাক য।
ভাইৰেল। টিচন যাবি নেকি? অ'। হেল্ল' হেল্ল' আজি পুৰা গৰম দিছি।
উ
উম।
উম।
পাাস্তা অ'। টিউচন যাবি নেকি? হা? টিউচন যাবি?
টিচত যাম ৰ।
আহ।
বাৰ মিনিট কথা পাতি লওঁ তোৰ লগত। বাৰ মিনিট হলে যাম। লাগে ফোন কাটি যাব না নহলে নখ আধা তই অপ কৈছ বাৰ।
ফিল্ডাৰ সভকে দিলি নেকি একটা?
এটো আধা আধি হৈছি বধই। তোৰ আপিগিলাকো দিছে সৰু সৰু গিলা।
আহ হয় নেকি?
আহিবি ফিল্ডত ন অহা নাই দেখোন কেইদিনমান।
উম উম।
ভাইটি অ' ভাইটিক দেখা পাই আছো।
উম।
আহিবিনা
যাম কালি আৰু কালিও পৰীক্ষা আছে পৰশিও আছে চেছ হলি যাম
উম
মই আৰু এতিয়া ইয়াত এ য তাৰ লগ দিব মই এপটা যদি দিম মই পইচা নাপাম না
এতিয়া নাপায় এতিয়া পালেটো ভালে আছে মানে সেই বেলেগে দিলে যেনকা
বেলেগে বিলত পাই দে ভাল নাপায়। ত তাৰপিছতাক দিছা কিয় দিছা দি কি
কাক?
মই দিয়া নাই এই কিবা কৰবি লৈছে না সি গ্ৰুপত আছে না মাৰ সেয় কৈছে। এ খোলক কথা পাত পাম আমি ফোন কৰিম আকৌ।
ভালেতো এইটা ফোন কৰি থাক
উ বিজি নাপায় ইহ ডাইৰেক্ বেলেগে যদি ফোন কৰে বৰষুণ আহিছিল কাটি দিলো উ তাত কোন দিন
আহ ম
আহ পাঁচশ পঁচিছটা উম গছ ৰুইছো আমি বহুত কেইটা ফুলগাজ সাতটামান হ'ব উম আৰু এনেই ডাঙৰ কিবা গাজ এনে লগাইছো পাঁচশ পঁচিছ হ'ব উ
উ
তিনদিন লাগছে বেছিকে লগাবা কানে সেইকাৰণে তো পূৰা একদম বাগিচা উম কৰি আছিলো।
অ
পঞ্চাছটা কালি আহি দেখাপাম আচছা আচ্ছা
খুলা ন হেল্ল'।
অ।
ক'ত আছা?
এই ক্লাবত। পানী কত যায় ফিল্ডত যাবাই নাপামটো
আজি দৌৰা নাই
আজি দৈছো পোৱা হেই কিবোৰ ভালে লগা নাই তিন পাকতে ৰখি দিলো বাল
কিয়?
ইমান ভালে লাগা আজি। এাৰ্জি ল। কিমান আৰু দৌৰবি? আটো ভালে মাষ্টষ্টাৰ হবি।
কাই পায় আৰু।
হলি হে হ লাইনতে নাথাকো বাৰু
ৰাতি কেনেকে হ'ব আৰু
উ
সিমানটো পুৰা পৰি থাকিব দে না
পৰি থাকে।
যত আজি অহা নাই ইতে।
আজি ফিল্লৰ নগেল।
আ নাইতো আ এইেই বাঙালটা একলে আহিছি।
ইমান পুৰা প থ
কিবা পঢ় ভাল এছ এ চি দিবা নাপাল মায়ে আছে। চিল আছে আজি। তাকে দু ভালনক লাগে মোক। তল দেউ দন মল। আজিয়ে লাগিবা খোজৰি দেখ, সেইদিনা বহাতে।
আহ।
কাইজিয়া লাগবা ধৰিছিল
কি কৈছিলো?
কিবা কৈছিল যে, ম নাই ভালকে। ইণ্টাৰভিউ চবে পাব ন নাই, এনে কিবা অ নাই নাম্বাৰ লৈ নাম্বাৰ লৈ। তাৰপৰা জ্বলাবা লাগে নেকেইতিয়া।
উম এ আৰু ত আপিগিলাক যে অস্তাৰি দেখাই জানাগৰি আপিগিলাকো ৰাগে উঠে।
কি দউৰাতে? তাকেই তো।
তেনেুৱা ক অ' আহ প পা সিবাৰে গটে নে ভাগাৰ।
আমাৰ, দ ইঞ্জিন লাগাবা আছে মাৰ।
উ ইয়াৰ এক ভাাগা আমাৰ দেহাত ইঞ্জিন লাগা আছে।
তাক লাগিব এই দললি।
কথা নাই বাটৰা নাই ক টান
বু দে মতে টান নেক
মধু কৈছে কি, মোৰ যেনকে ইচ্ছা পায় সেনেকে ধৰিম তই কথা নকবি। আহ। অ' তই গম নাবা, মইতো সুধবি তো কালি।
কোন দিন এ এতিয়া?
সোমবাৰে।